অঁ! কি কৰিছ?
এ বহি আছোঁ আগফালে বাৰণ্ডাতে।
অঁ! অঁ! মই এ মাতি ৰুবলে গৈছিলো আজি সোনকালে আহিলো, আঠটামান বজাতে আহিলো।
আজি বতৰো ভালে বাৰু এতিয়ালেকে।
মই আঠটা বজতে গুচি আহিলো, মোৰ আঠটা লেকেহে টাৰ্গেট দিছে, সিহঁতি দু আ সি পিছত ৰুই আহিলে।
অ।
মই সেই আঠ তাতে গুচি আহিলো ওচৰত ৰিতামণি হতৰ এবিঘা। উম' তাপা চুমি হঁতৰ এবিঘা, দুবিঘা ৰুলো।
অ তাহাঁতৰ টাৰ্গেট আক টাৰ্গেট আক মালিক চনে আঠটালেকে দি থৈছে।
অ আঠটালেকে দিছে মই বোলো মই আঠটালেকে দিছে, মই যাওঁ দেই।
ভাল হে, নহলে বুলি ঘৰত সোমাব নোৱাৰিম।
অ মই বোলো মই যাওঁ, তাপা মই যাও বুলি কৈ পেলাই গো
অ ভাত পানী খালো, খাই বৈ মামাই খাইছিলে সি যে, মামী হত হেৰিলে গ'ল। সেই দেউতা বংশলে, আগফালে ছোৱালীক পঢ়াই আছে এতিয়া।
অ গণিত নে?
উম' গণিত পঢ়াই আছে অ, মাজে মাজে ইংৰাজী গ্ৰামাৰো কিবা কিবি গাই আছে। কৈ আছে কথাৰ মাজতে। নেজানো পাইছে নাই, মই গমেই পোৱা নাই।
অ।
তাৰপিছতে সে তেনেকে পঢ়াই আছে, তাৰপিছতে মই বোলো ফোন এটা কৰোঁ।
উম' তাকেহে মইও বোলো। মই ভাবিয়ে আছিলো কৰিম কৰিম কে, কৰা হেৰি হোৱাই নাই। কাইলে এদায় হবই অ।
আজি।
ৰোৱা এদাই হোৱাই নাই বাও।
অ তহঁতৰ কেতিয়া দিব তহঁতৰ বোকা।
আমাৰ জানো কেতিয়া দিয়ে বা, কাইলে দিব নেকি ঠিক নাই।
অ কিমান আছে নো তহঁতৰ।
এবিঘা আছে আও।
অ ছবিঘা থাকে হে ন।
হৈ যাব।
উম।
এ আমাৰ নি চাৰিটা বজাত। পাৰোঁ নহয়, আমাৰ ছটালে হৈয়ে যাব, ছটা চাৰে ছয়টালে।
অ।
মই তাকে হেৰি বনাই কুনাই থৈ যাব লাগিব, হেৰি হেঁত
অ অকমান দেৰি হ'ব তোৰ আও, বাকীবোৰত কৈ। আমাৰ ভাত, আমাৰ দেউতা দানা দেতা দানা বনাই হেৰিলে গ'ল, মিটিঙলে গল কবাত, তাৰপিছতে আমি কেইটাই খালো। তিতা কেৰেলা ভাজিলো আলু। আলু, তিতা কেৰেলা ভাঁজি, দালি ভাত।
আমাৰ দালিয়ে কঁঠালগুটিয়ে বনালো, তাপা কলডিল এটা আছিলে, পোৰা কলৰ পোৰা কলৰ ডিলটোকে জ্বলা দি ভাজিলো।
অ পুৰা কল, অ পুৰা কলৰ ডিল, কল ডিল খাই ভাল লাগে ন?
উম জ্বলা দি পেলাই ভাজিছো আৰু তেল অকন সৰহকে দি।
কলপচলাও আকৌ মচুৰ দালি কেইটামান দি পেলাই, কলপচলাও ভাল লাগে খায়।
ভাল লাগে অ'। হেৰি কি, এইবোৰ কৈ থাকিবলৈও মন নাযায় নহয়, আমাৰ ওচৰতে আজি বিয়া এখনো আছে।
উম, তুলনী বিয়া।
অ', নহয়, বৰ বিয়া। বিয়ালৈও যাব লাগিব, হাত উম, হাত ভৰিকেইটা গোটেই পাই হ'?
বাইদেউ গৰাকী যে বিয়ালৈ গৈছিলে এদিন যে, মইতো বিয়ালে ইহঁতৰো বাৰিষা পাতিব লাগে নে! ডাঙৰকে পাতিছে নাই নহয়, এতিয়া হ'ল আৰু এতিয়া কি কৰিবি বোলে এতিয়া পাতিবলগীয়া হৈছে সেইকাৰণে। ও তুলনি বিয়াহে নেকি, মই বৰ বিয়া বুলি ভাবি পেলাই হে কৈছিলোঁ।
অ', অ'।
হ' নাই, ওচৰতে আছিলে, এ, আগতে কেদিনমান হ'ল আমি ৰৈ থকা সময়ত যেনিবা।
অ', অ', তাই আকৌ তাহাঁতে আকৌ সেইবোৰ খুব চখ পায় নহয়, গাড়ীয়ে গোৰায়ে গৈ বিয়া খাই ফুৰিবলৈ।
এইকখন খোজকাঢ়ি যোৱা হ'ব পাই বিয়া আছিলে।
অ'।
এইটো খবৰ হেৰি অহা আগতে। তেতিয়াই কৈছিলে, এতিয়া আজি হেৰি বায়েকজনী আজি যাকজনী হেৰিলে গৈছে আৰু ৰুবলৈ গৈছে, কাৰোবাৰ পথাৰ হাৰিয়া
অ'।
হেনো ফোন কৰিছিলে। প্ৰথমতে কাইলৈ আহিবা বুলি, তাৰপিছতে যেনিবা ঘৰত ক'লত যেনিবা বায়েকক পঠিয়ালে আৰু। যা গ'লি সিহটি কোনেও গম নাপায়, আজি চাগে গম পাব গম পাব।
অ', অ', ক'ব চাগে শাহুৱুৱেকে। অ', বায়ে শাহুৱেক। শাহুৱেকে।
অ', জেঠা, জেঠা শাহুৱেক নহয় জানো?
অ', যাগে আৰু ডাঙৰ জনী গৈছে।
ডাঙৰ জনি গৈছে?
উম, তাইক এই শাহুয়েকে তাই, তাইক শাহুয়েকে পঠিওৱা নাই তেওঁ।
নাই পঠিওৱা অ'। বায়েকে পঠিয়াইছো যেনিবা তাই আকৌ সিহঁতিও মিলিবহি তেতিয়া। তহতৰ নিছিনা আৰু।
জানিছোঁ অ'। উম, এবাৰ ৰুবলৈ তুলিবলৈ নপঠিয়াই চাগে তাইক।
আহ'!
নপঠিয়াই চাগে, মানে কেয়াৰ লৈছে নহয়, খবৰ হেৰি কৰি লৈছে নহয়।
উম।
তেনেকুৱা।
উম, সেইটোৱে। এতিয়া এজনীও ডাঙৰ হৈছেহি যে ছোৱালীজনী।
অ', নেকি?
উম।
ডাঙৰ হৈছে, উম।
জীয়কেও কষ্ট কৰা দেখি ভালো পাইছে চাগে।
উম।
এই কাম নকৰা জহতে বেয়া পায় হ'বলা।
হব পাই ছাগে তাৰ
উম।
অ, মোৰ আগৰ আগফালে মানুহ আহিছে নহয় যে ক'ত যাওঁ? তাৰপিছত উম, তাৰপিছতে হেৰি, এনেকুৱা হেৰি এই মা ভাগৰ মোৰতো হেনো ঘূৰাই আছে। তাৰপিছতে হেৰিক মাতিছে, তাৰ যে আহে চুটি পিঠা।
অ অ অ কেলে মোৰ ঘূৰাইছে, প্ৰেছাৰৰ কাৰণে নে দুৰ্বলে,
প্ৰচা প্ৰেছাৰ হৈছে নেকি বুলি ভাবিছে।
অ।
সেইকাৰণে তাক মাতিছে, মই অথনিতে মাতিলো কৈছে তেতিয়া সি ফোন ৰিচিভ নকৰিলে আকৌ ভাত খোৱা আগত তেতিয়া প্ৰেছাৰ টো জু খাব পাৰিলেহলে।
অ অঁ অ।
তাৰপিছতে এতিয়া, উম।
পানী ৰং বহি হাত ভৰিবিলাকৰ অৱস্থা নাই অ।
উম, আমাৰ আকৌ ভৰি হাত বোৰ বেয়া হ'ব নাপালে মোৰ মুখে যি ৰ'দে পুৰিলে পুৰিলে আৰু। মোৰ ভৰি হাতবোৰ বগা ধুনীয়া হয়।
আমাৰ তাত পানী ৰং নবহে ইয়াত মানে পানীৰ এনেকে চামনিকে ৰং। বহে নহয়, আইৰনৰ নিচিনাকে।
তাত আইৰণ আছে আকৌ পানী বিলাকত, আকৌ সেই হে পানীৰ পৰা আহে যে,
অঁ বেলেগ আৰু সেই বৰ দিগদাৰ হয়।
আৰু বেলেগৰ পৰা উটা আহে যে পানীবোৰ বেছিকে বিশেষকে। আমাৰ আকৌ পানী বোৰ বৰষুণ পানীবোৰ ৰৈ আও, আকৌ শুকাই হেৰি হয় নে নহয়।
সেইটোয়ে, অ' আমাৰ সিহঁতৰ সেই আইৰন পানী বহুত চেকা। হাতকেইটা এতিয়া চাইছোহিও, আজি বিয়াখনলৈ কেনেকে যাম, ঘৰত হাত ভৰিকেইটা ঘঁহিমগৈ এতিয়া।
সেইবোৰ নেমু চেমু দি পেলাই ঘহি দিবি।
তাকেহে, এতিয়া ঘহিবগে লাগিব। এতিয়াহে চাইছো আগফালে ওলাই লৈ পেলাই।
উম।
অৱস্থাই নাই।
অৱস্থাই নাইকিয়া হৈছে। সেই সেইটো ডাল, ডালনেচ যে অ' কি ডালনেচে হে হয় ডেড স্ক্ৰিন ৰিম'ভেলটো মই দিছিলো যে।
অ'
সেইটো তোক চিয়েৰটো কৰিছিলো লিংকটো দিছিলো নহয় মই।
অঁ
সেইটো ভাল আকৌ এনে মলি চলি যায়, মই সেইটো মাজে মাজে লগাই থাকো ভৰিবোৰত তথাপিও।
অ' সেইটো মই আনিব লাগিব।
লগাই পেলাই মানে গা নোধোতে শুকান হেৰিতে সানি পেলাই এনেকে মোহাই দিব লাগে। ফৰফৰীয়াকে মলিবোৰ গুচি যায়, তাৰ পিছতে গাটো ধুই দিব লাগে।
উম, এ মুখত মাৰি থাকিব লাগে মাজে মাজে।
অ' মুখতো মাজে মাজে মাৰিব লাগে।
কৰিম লাহে লাহে, আনিম সেইবোৰ।
উম্, বেংগলোৰত বাহিৰত বনাই। হ'ব আৰু দুদিন মানৰ মুৰে মুৰে। তাৰপিছত সানি থাকিবি। দৰকাৰ নাই, আনেও লেতেৰা হ'বই হয়নে, নহয়।
উম্, পথাৰতো এদাই হওঁক তাৰপৰা কৰিম।
নহ'লে এনেই নষ্ট কৰি থকা হ'ব হ'ব, লগাই থাকিব আকৌ লেতেৰা লাগি থাকিব। উম্।
বাৰিষাতো যাওঁক, তাৰপা কৰিম আৰু।
অ', মোৰ মা সেই পঢ়াই আছে, তোমাক চাহ দিছে।
অ', মানে বহুত দেৰি হ'ল পঢ়োৱা?
বহুত দেৰি নাই হোৱা, হৈছে আৰু অকনমান সময় হ'ল। অ', দে এনে চাহ, সেই মুখে কথা কৈ থকা যে খাওঁ খাওঁ লাগে আৰু চাহ একাপ।
অ', অ'।
অ'।
আমনি লাগিছে চাগে ছোৱালীৰ।
ছোৱালী নেকি ভালে হৈছে। তাই টিউচন চিউচনলে নাই যোৱা যে। অ'আজি দেওবাৰহে যে।
উম্। নহয় ভালেই হৈছে।
ভাল হৈছে, মজা এটা পাইছে।
উম্।
তাই উল্টা পুল্টা কথা শুধি থাকে যে, এই হেৰি ধৰিব নোৱাৰে কেতিয়াবা।
অ', মাজুখুৰাই গাড়ী চলাই গৈছে। মোলৈ চাই হাঁহিছে, মইয়ো হাঁহিছো। অ' তাৰ
আহ্, আমাৰ এওৰাই বোলো কাৰ লগত পাতিছে, অ', অ'।
জানেই নহয়, কালি মোৰ লগত পাতি থকা নাই জানোঁ।
অ' অ'অ'। মোৰ লগত
সিহঁতে ইমান হাঁহিছে, মাইকি মানুহ কিজনীয়েওঁ।
উম্।
লিকু খুৰীয়ে। অ' নহয়, অথনি, এই কালি। অ', সেহেতিও।
সিহঁতি পাতি থাকোতে মানে তোৰ লগত, খুৰাই পাতি থাকোঁ
অ', অ', উম্। হাঁহি হাঁহি আৰু। হেৰি আকৌ, এটাই আকৌ ঢেকীয়া বুটলি। সিহঁতৰ হেৰি ডাঙৰ এই হেৰিহতৰ, এই আমাৰ তালে যোৱা খুৰী ডাঙৰটো ল'ৰা।
উম্, উম্।
সি প্ৰথমতে কথা পাতি পাতি ফোন কৰি ফোন কৰি কৰি ঢেকীয়া কেইদালামান আমাৰ ঘৰত দিলেহি। তাৰ পিছত ঘৰত দিলেহি দুটোপোলা ঢেকীয়া বুতলিলে।
কথা পতা হেৰিতে, লাচত।
কেইটামান মোক দিলেহি, কেইটামান ঘৰত থ'লে।
সি ঘৰতে আছে নেকি?
ঘৰতে আছে অ'।
উম্।
এতিয়া একো নাই চাগে, ঘৰতে আছে সি সেইকাৰণে।
পৰীক্ষা চৰিখা চাগে আও
উম, এইবোৰ ধৰিবই নোৱাৰো নহয়, সিহঁতৰ হেৰিবোৰ।
অ', সেইটোহে আৰু মানে সেইবোৰে এতিয়া ডিগ্ৰী সেইবিলাকে গম নাপাওঁ আমি।
অ'
হয় নহয়, আমিয়ে গম নাপাওঁ, ছেমিষ্টাৰ হয়, চনেল হয় কি
অ', কেতিয়া পৰীক্ষা হয়, কেতিয়া কি হয় বা একো ধৰিব নোৱাৰি।
অ', গমেই নাপাও, এতিয়া এ, বি এ যেনিবা মইও পঢ়িছিলো, এতিয়া আমি ইয়েৰটোহে জানো। আমুকীয়া তামুকীয়া, এতিয়া চেমিষ্টাৰ হোৱাৰ পা যেতিয়া কি চেমিষ্টাৰ এই, এইবোৰ গম নাপাওঁ নহয়।
গমেই নাপাও মও গমেই নাপাওঁ পাই, কেতিয়ানো ডিগ্ৰী বোৰ পৰীক্ষা হয়, ডিগ্ৰীনো কেতিয়ানো, কোনেনো কি কৰে।
ল'ৰা-ছোৱালী হেৰী কৰিব যেতিয়া গম পাবি আৰু
অ', তেতিয়াহে গম পোৱা হ'বগে আৰু। এ, ইমান ধাণ্ডাও নাথাকে যে আচলতে
এতিয়া অ', ইমান প্ৰয়োজনো নাইকিয়া হৈ আছে, আমাৰ এতিয়া ল'ৰা নো কি আৰু
পিছত আৰু এতিয়া, গম না সে কি যদি দৰকাৰ বুলি ভাবিলও, গম পাবি আও অ',
উম, খালি টেঙা মৰা হেৰি দিবলে পাহৰি থাকিলো নহয়।
অ' অ', কালি, কাইলে পম, হ'ব দে আকৌ চাম নহয়, কেতিয়া
উম, ঠিক আছে দে হ'ব।
অ', ময়ো ডাক্তৰৰ ওচৰলে যাও কিবা, এই স্কিনৰ কিবা পাও নেকি শুধুংগে?
অ', অ ', হ'ব, অ'
অ', হবদে অ'
উম।